হেল্ল' কওঁক।
কি কৰিছে?
এ খোজকাাঢ়ি আছো অলপমান ভাত পানী খাই।
অ', ভাত চাত বনালে নে নাই আপুনি?
বনালো খালো খাই বৈ লৈ পেলাই এতিয়া মানে অলপ খোজ কাঢ়িব লাগে ন ৰাতি খাদ্যতো খোৱাৰ পিছত মানে অলপ খোজ কাঢ়িলে হজম
হয়, হয় সেইটো আপোনাৰ বহুতেই ভাল পাৰ ৰাতি আপুনি খাই বৈ লোৱাৰ পাছত আপুনি খোজকাঢ়িব লাগিয়ে গ'ম পাইছে নে।
মই সদায় খোজ কাঢ়োঁ, ডেইলি আধা ঘণ্টা পোন্ধৰ মিনিট এনেকৈ কাঢ়োৱেই মানে।
অ', আচ্ছা, আচ্ছা বাকী কি বনালে আজি
মই বনালো আপোনাৰ কণী আলু
হয়।
আৰু মাছৰ পিটিকা।
বাহ ভালে দেখোন।
উম গৰম যে নেমু চেপি মাছৰ পিটিকা বনাইছোঁ।
অ', আজি মানে আপুনি ভাত পানী খাই বৈও আজৰি হল ন।
অ', ভাত পানী খাই বৈ আজুৰি।
অ', ভালেই দিয়ক মানুহে সোনকালে ভাত খাব লাগে বাৰু।
উম এ আজি দেৰিহে হৈছে এনেতো আমি ৰাতিপুৱা গধূলা ছটাতে ভাত খাই দিওঁ।
অ', ছটাতে খাই দিয়ে নেকি।
উম ছটাত খাই আমি গোটেই ৰাতি একো নাখাওঁ আৰু তেতিয়া আমি কি পানী খাই থাকো ভোক লাগে। আমি সেই পানী খাওঁ।
এ অ', সেইটো ভাল বাৰু দেই।
অ'।
তেনেকেইে ভাল বাৰু। এ নাই, নাই, নাই আপোনাৰ মানে আমাৰ বনাই সে থাকা হৈছে বাৰু।
অ', বনাই হোৱাই নাই এতিয়ালৈকেহে।
নাই হোৱা, নাই হোৱা আপোনাৰ।
অ', ইমান দেৰি হৈ গ'ল ৰাতি।
অ', এই মানে ভাতকেইটা হ'ল আপোনাৰ তাৰ পিছত মানে এই তৰকাৰী খিনি আমাৰ ভিনদেউ বনাই আছে। চবে।
বনাই সেইকাৰণে হোৱাই নাই আৰু সেইখিনি বনাই হ'লে খাম আৰু। ছোৱালীজনী মানে জ্বৰ তাতো।
ভাল পাইছেনে নাই এতিয়া।
অ', মানে এতিয়া অলপ, অলপ পাইছে আৰু শুই আছে।
অ'।
জানু নহয় আৰু মানে কি হ'ল ছোৱালীজনী পিছে চৰ্দিও। আপোনাৰ একদম মানে কি ক'ব আৰু।
ঠাণ্ডা লাগি গৈছে গৰম ঠাণ্ডা মিক্স পৰিছে ডাঙৰ মানুহে হয়।
আহ অ', সেইটোৱে আপোনাৰ। টেনচন লাগি যায় মানে বুজিছে।
অ'।
উম। কি আৰু আপোনালোকৰ সকলোৰে ঘৰত ভাল আৰু ন'? অহ, অহ, অহ, কোনে কাঁহি আছে?
এ, আমাৰ ছোৱালীজনীও গাতো ভাল নাই যে।
অ', এইয়া তুলসী পাতৰ ৰস খুৱাবচোন আপুনি, এনেকে আদা দি, জালুক দি।
অ', আগতে আমাৰ সেয়া খোৱালেই ভাল হয়, তুলসী পাত, থেতালি আ আদা, জালুক, লং মৌ জুল, সেয়া খালে ভাল হৈ যায়, আজিকালি ল'ৰা ছোৱালী ছোৱালী সেয়া খালে ভাল নহয়, ডক্তৰৰ মেডিচিন লাগে।
হয়, হয়, সেইটো হয় বাৰু, আগতে, আগতে আপোনাৰটো ডক্তৰৰ মেডিচিন মানুহে নাখায় আপোনাৰ যোনবোৰ এই বন ঔষধি, যোনবোৰ মানে আপোনাৰ নিজে তৈয়াৰ কৰে যে, বন গছৰ ঔষধ যোনবোৰ নিজে তৈয়াৰ কৰে, বন ঔষধিবোৰ আজিকালি সেইবোৰ খায়েই বোলো ল'ৰা ছোৱালী বোৰ ভাল হয়, কিন্তু ত' আজিকালি সেইটো নহয়, গম পাইছা।
আজিকালি আয়ুৰ্বেদিকে নোখোৱা হ'ল মানুহে, আয়ুৰ্বেদিক খালে পাঁচদিন, ছয়দিনৰ পিছত ভাল হ'ব, মানুহে ইমান
অ', তেনেকে মানে আজিকালি মানুহ বিলাকে আপোনাৰ কি জানে? সোনকালে ভাল হওঁক বুলি যিটি খাই দিয়ে, তাৰ পিছত আপোনাৰ পিছত যে সেইবোৰ এফেক্ট কৰে মানুহে ভাবিয়ে নাচায়। সেইটোৱে।
উম।
অ, অ', বাকী আৰু
আজি পুৰবী শৰ্মা, পূুৰবী শৰ্মা বাইদেউ মৰিলে নহয়।
হয় নেকি। পুৰৱী শৰ্মা বাইদেউ কোন গৰাকী আছিলে?
জনপ্ৰিয় অভিনেত্ৰী আছিলে যে।
অ', পুৰবি পুৰবি, আপোনাৰ এয়া মুখত যে তিল এটা আছে তেখেত নেকি?
অ', তেওঁৱে নেকি, ঢুকালে।
অ', আচ্ছা, কেনেকে ঢুকালে গম পাই নেকি?
কেনেকে কিবা অসুস্থ হৈ আছিলে নেকি।
বয়স হৈছিল নেকি, ন'?
অ', বয়স হৈছে বাৰু।
অ', ইমানো নহয় নেকি।
উম।
উম। কি ক'ব আৰু, আজিকালি আৰু আপোনাৰ এনেকেই মানে মানুহবোৰ কম, কম বয়সতে মানে গুচি গৈছে আৰু বুজিছে। হেল্ল' অ', মানে কি ক'ব আৰু, কম কম বয়সতে মানুহবোৰ আজিকালি মানে গুচি গৈছে আৰু।
এতিয়া আপোনাৰ চিনেমা চাব আপুনি গৈছে নে নাই, কৰ'বাত হলত?
এ নাই নাই, মই আপোনাৰ জীৱনত এখনেই চাই পাইছোঁ, আপোনাৰ এই জুবিন গাৰ্গ জুবিন দাৰ যে, আপোনাৰ নতুনকে যে এখন মুভি যে আপোনাৰ শেষৰ খন মুভি যে ৰিলিজ হৈছিলে
অ', ৰৈ ৰৈ বিনালে।
ৰৈ ৰৈ বিনালে, এই সেইখনক সেয়া চাইছিলো আৰু, মানে জীৱনত প্ৰথম মানে চিনেমা হলত চিনেমা চাই পাইছিলোঁ সেইখনেই।
অ', এতিয়া আকৌ চুপা-চুপি দি আছে নহয়।
চুপা-চুপি দি আছে নেকি, মই সেয়া এখন চাই পোৱা নাই, মই
আপোনাৰ জু মানে, জুবিন দাকে ভাল পাইছিলোঁ ন', তেখেতৰ চিনেমাই চাওঁ আৰু বেলেগৰ মানে সেইটো মানে হেৰি নাই আৰু, গম পাইছে নে?
অ'।
উ, সেইটোৱে আৰু আপোনাৰ।
অ', আপুনি সোণালী অতীতৰ গীতটো শুনিছে?
কোনটো গান?
সোণালী অতীতৰ গীতটো যে অসমীয়া গানটো পূৰবী শৰ্মাই গাইছিলে।
কোনে গাইছিলে, কোনে গাইছিলে?
পূৰবী শৰ্মা।
নাই, নাই, নাই, মই সেইটো গম নাপাওঁ বাৰু।
অ', চিৰ সেউজি গানটো যে, চিৰ সেউজি গানটো।
কি কৈছে?
চিয় সেউজী গানটো, অসমীয়া গানটো শুনিছেন নাই?
অ', সেইটো।
অ'।
অ', হয়, হয়, সেইটো শুনিছো বাৰু।
অ'।
শুনিছো শুনিছো, অ‌', তেখেত‌ ঢুকালে নেকি?
হয়।
অ', আচ্ছা। মই এতিয়াহে গম পাইছোঁ আপোনাৰ কথাটো।
অ'।
অ', বাক অ', মাথা বিষটো মই এতিয়া ভাল পাইছো বাৰু দেই।
উ, টেবলেট খালে?
অ', অ', টেবলেট খালোঁ, খালোঁ।
অ', এতিয়া আপুনি ভাতো খাব পাৰিব আৰু।
অ', হয়, হয়, হয়। পাৰিম, পাৰিম বাৰু। বুইছে। কি কৈছে? হয়, হয়, হয়, আহিছে বাৰু।
অ'।
বুইছে?
হয়।
অ', বাকী বোলো আৰু এতিয়া ক'ত ঘূৰিয়ে আছে নে কি? আপুনি ঘূৰি য়ে ফুৰিছে নে কি এতিয়াও? ৰাস্তাতে খোজকাাঢ়ি আছে ত'। অ', ভালেই দিয়ক।
অ'।
পিছে আপোনাৰ মা খবৰ কি?
আমাম আমাৰ মাইহঁতৰ বাৰু ভালেই বাৰু। আপোনালোকৰ ভাল নাই? আমি এয়া, আজিয়ে, আকৌ আকৌ কাইলৈ যামগৈ। বুইছে?
অ'।
কাইলৈ যামগৈ বাহিৰে বাহিৰে আকৌ।
অ'। দে, থাকক দিয়ক আয় ভাগিনজনী মই ৰখো।
মই মানে আপোনাৰ ডাইৰেক্ট এহে তাৰ পৰাই আহিছো যে মোৰ কাপোৰ কানি একো অনা নাই মোৰ মানে ছোৱালী মানুহৰ এতিয়া কিমান কি থাকে ন! তেনেকুৱা মানে একো অনা নাই গ'ম পাইছে নে। মই আহিম বুলি পিনে ভাবা নাছিলো নহয় আপোনাৰ।
অ', কালি কাপোৰ অলপ বেগতে ভৰাই লৈ যাব।
চাওঁচোন আপোনাৰ কি হয় আৰু।
উম এ এনেকে ভাগিন ভিগনা অসুখ হলে আকৌ মানুহে থৈ আহিলে আকৌ পিছত ভিনীয়েকহঁতে বায়েহঁতক বৰ কথা শুনায়।
অ', সেইটোয়ে এতিয়া মোৰ এতিয়া কামৰো প্ৰেছ বুছে মই এনেকে কৰি পেলাই মই আগতেও। তাহ মানে খুৱাই থো।
হয় হ'ব, হ'ব বেছিকৈ নক'ব আকৌ আপোনাৰ ভিনদেউ শুনিলে মন ততে বেয়া পাব অ'।
উম। ৰ'বচোন আপুনি লাইনত চাব অকন অক হয়, হয়, গম পাইছোঁ মই অ', মই মানে মই মানে নহয়, নহয় মই মানে আপোনাৰ এই বাচন বাাতি মাজি আছোঁ যে
অ', তেনেকেই মাজী থাকক আপুনি অ', এ অ', আকৌ ভিন দেউ শাহুৱহঁততে শহু এহঁতে কব এজনী ক'ৰপা কুলক্ষণী আনিলে। আগৰ দিনৰ মানুহ বিলাকে কাঁহী বাতি পেলালে বাৰু কুলক্ষণি বুলিহে কয়।
এ সেইটো হয়ে এয়া আগৰ দিনৰ মানুহৰ কথা আৰুপি আৰু।
অ'।
বুজিছে।
হয়, হয়।
উম আজি কালি নকয় বাৰু সেইবিলাক।
হয়, হয় আপুনি এতিয়া কঁঠাল খাক এই গৰমত কঁঠাল খাই দিয়ক তাত বুজিছে জাজুৰি কঁঠাল কঁঠাল বহুত সোৱাদ।
অ', এ মই এতিয়া কেনেকে খাম আপোনাৰ ৰাতিপুৱা সোনকালে উঠি আকৌ মোৰ অফিচ ধৰিব লাগিব। মোৰ মানে অৱস্থা বেয়া হৈ গৈছে বুজিছে। মোৰ চুলি তুলি পকী অৱস্থা নাইকিয়া হৈ গৈছে।
অ', আজিকালি চুলিৰ কোনো গেৰাণ্টি নাই ডাঙৰ সৰু সকলোৱে পকে বুজিছে।
হয়, হয় আৰু মোৰ মাথা বিষডালো আছে যে মাথা বিষ যাৰ থাকে মানে বেছিকে পকে। তেওঁ মানে মোৰ অ', অৱস্থা বেয়া হৈ গৈছে গ'ম পাইছে দিনতটো তাত পেছাৰ। আকৌ ইয়াত। আহি আকৌ মই ৰাতিপুৱা উঠি দৌৰিবই লাগিব মানে ৰাতিটোহে মোৰ মানে অকমান শান্তিত থাক থাকিব পাওঁ আৰু বুজিছে তাতো এতিয়া ইয়াত এইটো সিটো কৰি থাকোঁতে গৈছে বুজিছে।
হয়, হয়, হয়, হয় ভিনদেউ ক'ত গ'ল আপোনাৰ।
এই ভিন্দেউ আপোনাৰ এতিয়া বোলো শুনে অলপ শুই আছে।
অ'।
অ', কে বাচন বাতি কেইটামান আছিলে মই ধুই থৈ আহিছোঁ আৰু তাৰপিছত ভাত খামগৈ আৰু বুজিছে।
অ'।
উম ভিনদেউ আপোনাৰ এই বেডৰুমত শুই আছে মই আপোনাৰ আগৰ ৰুমত আছো ফ্ৰটৰ ৰুমত।
হয়, হয় বাইদৰেেউ ক'ত?
বাইদেৱে জানো কাৰোবাৰ লগত কথা পাতি আছে।
হয়, হয়।
অ', সেইটোৱে আৰু। টিকলা দুটা শুলে বোলো। এটা শুলে এটাই সেইবোলো মোবাইল চাই আছে।
অ' ডাঙৰটো অ' ডাঙৰটোৱে এতিয়া খোৱা বোৱা কৰিব ন'।
অ' ডাঙৰটোৱে এতিয়া খোৱা বোৱা কৰিবহে গম পাইছে, এ, কচু মানে কি ক'ব আৰু বহুত মানে উৎপতীয়া আৰু।
অ' নাই ল'ৰা মানুহ হ'লে অলপ উৎপতীয়া হ'ব লাগে।
সেইটোৱে আপোনাৰ একদম মানে শান্তিত নাথাকে বুজিছে।
অ'।
বহুত উৎপটীয়া। কি ক'ব আৰু মানে এতিয়া কথা ক'লে মানে বুজি পোৱা হোৱা নাই যে, কথা ক'লেও নুশুনে।